হেল্ল'
হেল্ল' হে অঁ, ব
অঁ, কি কৰি আছা তুমি?
হেই এনেই আছিলোঁ কোৱা।
এনে আচিলো কোৱা।
খবৰ কেনেকুৱা?
অঁ, খবৰ আছো দিয়া। কেনে?
মোৰো ভালে। এ তুমি ফ্ৰী আছা নেকি?
হা।
আছো দিয়া কোৱা।
তুমি ফ্ৰী আছ অ এয়া তোমাৰ লগত এই এইটো এটা আলোচনা কৰিব আছিলে নহয়।
অ তুমি চাগে সেই আমাৰ কলেজ যোৱাৰ ট্ৰিপৰ সংক্ৰান্তত কল কৰিছা ন?
অঁ, অ,
আচ্ছা আচছা আমাৰ আ তাৰে মাজত কথা চলি আছে হা আমি যে প্ৰথমটো আমাৰ দাৰ্জি দাৰ্জিলিং যোৱা নাই। তাৰপিছত তোমাৰ
অ।
তাৰপিছত মাৰ সেইটোত নহ, পাৰ পাৰ্চন বহুত পইচা গুছি যায় নহয়। অ, নাই তোমাৰ চাৰি পাঁচ হাজাৰ টকাকে লাগে পাৰ পাৰ্চন।
অ'। এক এতিয়া কি কৰিম বুলি ভাবিছে?
আ, আ কি আমি ভাবিছোঁ আ।
উম।
গোটেইখিনি কমকে আৰু হা কৰিলে যে যোন্ত জেগাও প্ৰব্লেম আছে। তেনেকে নহ'লে আমি ধৱা নগাঁওত যিখন হেৰি বনাইছে থান বনাইছে তাতে অ', অ', অ' তাতে যোৱা মানে কথা হৈছে। তাৰপিছত তা তেওঁ মানে কি হ'ল বহুতৰে সুবিধা হ'ল।
অ‌' মই শুনিছোঁ তাহাতে বহুতে নাযাও বুলি ক'লে।
হয়, হয় সেইটোৱে তালৈকে যাব বহুতৰে অসুবিধা বোলে কিবা কিবি দেখালে, সেইটো কাৰণে সেইটোও কেনচেল কৰিবলগীয়া হ'ল। নেক্স ধৰা আমি মেঘালয়ৰে এটা স্পটত যোৱাৰ কথা ভাবিছোঁ। তুমি কি ভাবা, তুমি যাবানে তালৈকে?
অ' মই মেঘালয়, মই, মই গ'লেই হ'ল। মানে, মইতো এতিয়া আমাৰ যেনেকে, আমাৰ ফৰ্থ চেমিষ্টাৰৰ, কিন্তু আমাক লৈ নগ'ল দে এয়া ফিফ্থ চেমিষ্ট সিহঁতৰ লগত লৈ গ'লে ভাল আছিলে।
আৰু যিহেতু বন ঘৰ পাইছা ন তুমি
এবাৰ এইবাৰ এইবাৰো চাগে তুমি যা এইবাৰো চাগে তুমি তত যাবা চাগে ন
হয় হয় এইবাৰতো যাম মই এইবাৰ যথেষ্টখিনি ময়ো লাগি দি আছো ন ট্ৰিপটোত সেইটো কাৰণে
আচ্ছা এইবাৰ যতিতে তুমি যোৱা খালে তুমিতো কলেজত যেতিাৰ পৰা এডমিশন লৈছা তুমিটো এডমিনছন লগেটাত ক'তো যোৱা নাই আমাৰ লগত
মানে কি হ'ল প্ৰতেটা যেতিয়া মানে কিবা কিবি অখু অসুবিধা ওলাই যায় ধৰা মোৰ মাৰো গা বেয়া আছিলে তাৰ ওপৰি মোৰ নিজৰো কিছু কি কিছু অসুবিধা আছিলে সেইকাৰণে মি মিলা মিলাব পৰা নাছিলো, নহ'লে মইও যাব ৰেডি আছিলো। টকা পইচাটো মোৰ দিয়া হৈছিলে। চব খালি মই মানুহজন যাব নোৱাৰিলো।
উ
বুজিচাম, বাৰু এইবাৰ, আৰু ভালকে নাই চোৱা। কলপ
অ এইবাৰ ওলাবা তুমি, বহুত এবাৰ ভালকে যে কৰে
সেইটোৱে আমাৰ ধৰা চিনিয়ৰবোৰৰ লগত,
এবাৰতো আমি,
ত শেষ আৰু আমাৰ ওপৰ, হয়। কথা ক'লো মই তেওঁলোকক যিহেতু, বিদায় দিয়া হোৱা নাই কলেজৰ পৰা গতিকে এইটোকে বিদায়। বিদাই মিটিং হিচাপে পে হেৰি কৰা হব গণ্য কৰা হব বুজিছা।
আচ্ছা,
বিশেষ তেনেকুৱা একো নাই ধুনীয়া যায় তাতে কোৱা,
মানে এতিয়া এই মেঘালয় জেগাটোকে মানে-মানে এতিয়া মানে ঠিক কৰিছে ন একবাৰতে মানে সেইটোৱে মানে থিৰাং কৰিছে ন।
আ আচলতে কি হল আমি থিৰাং এতিয়াও কৰিব পৰা নাই কিয়নো বহুতে এতিয়াও ধৰা দেখাই আছে। যে ইয়ালৈকে নহয় ইয়ালৈকে মই আগতে এনেকে বহুতে অজুহাত দেখা আছে ন, সেইয় হে আমি অলপ মানে ত ধৰা চিন্তাত পৰিছো। কি হিচাপে আমি আগুৱাই নিব পাৰো কামটো।
তোমালোকে এটা কাম কৰিব লাগিছিলে। মানে সকল-সকল-সকলোৱে মানে ক'ত যাব খুজিছে চবৰে পৰা এটা তাতে চাজেশন লব লাগিছিলে।
অ মানে আমি আমাৰ গ্ৰুপ এ আছিলে, আমাৰ ফৰ চেমিষ্টাৰৰ তাতে আমি এটা ধৰা সুধিছিলো। আটাইকে কৈছিলো যে আপোনালোকৰ যদি কিবা চাজে মেন আপোনালোকে যদি ক'বাত যাব বিচাৰিছে কোনোবা এটা ভাল ঠাইলৈকে। আপোনালোকে যদি আমাক ক'ব পাৰে যে এইটো ঠাইলৈকে যাই ভাল পাব তেনেহলে আপোনালোকে জনাব। পাৰে বুলি আমি এটা, মেছেজৰ খহ স বুজাই তেওঁলোকে যথেষ্টখিনি সহায়। পৰিছে আমাক সেই বিচৰাত। আৰু বিশেষকে মই যি দেখিছোঁ তেওঁলোক তেওঁলোকৰ এটাই তেওঁলোকেলোকে মেঘালয় আৰু আহ তোমাৰ যিটো ঝৰ্ণা ঝৰ্ণাৰ ওচৰত যাব বিচাৰিছে। ভালে
অ', এতিয়া য'তেই লৈ নযোৱা কিয় ভাল জোগাত ললে হ'ল। বাকী এনে পইচাটো কিমানকৈ ল'ম বুলি পইচাটো কিমান কেে দিব লাগিব আালোকে জানা নেকি।
এনেতো আঠশকে যেতিয়া ধৰা ব তাতে গৈছিলে তেতিয়া আঠঠশ বুলি কৈছিলে।
অ। এতিয়ালৈকে মানে এক খি ৰং হোৱা নাই ন কথা এ কিমানকে দিব লাগিব।
বেছি হ'ব পাৰে।
হা। হেল্লো। হেল্লো।
নাই ন হেল্লো।
এয়ালৈকে মানে
অ', জোগাতটো নাই নাই জোগাটো কাৰণে মানে হেৰি হোৱা নাই আমি কব পৰা নাই।
অচ্ছা এইবাৰ ওলাবা তুমি এইবাৰ ওলালো ভালে লাগিব আগৰ বাৰ এইবাৰ ভালকে আমি মানে এনজয় কৰিব পাৰিম গোটব মিলি কেনে এইবাৰ যিহেতু তুমি ওলাবা হয়নে।
অ', অ। তাকে ভাবিছো যাম বুলিয়ে ভাবছো
এয়া আৰু কিবটা কব আছিলে তুমি কি পিন্ধিম বুলি কেনে কি পিন্ধি যাম বুলি ভাবিছা মই মানে একো ভাবিয়ে পোৱা নাই এতিয়া মই কি পিন্ধি যামটিপত। হা।
এবাৰ যামতে ভাবিছো।
হেল্লো। হৱ।